হেল্ল' তু কৈ আছা
এ কি কৰিম এনেে অলপ বহি আছো মোবাইল চ মোবাইল চাই বহি আছো
অ ম। অকলে চাইছ ন আমাৰ লগত আইছা মই এ এনে এবাৰ ওলাই আহিছো।
অ আমাৰ ছাগলীৰ চৰত গলে মই অকলে চাই আছো।
মই এনেই বাটত ওলাই আহিছো এয়া লগৰ ছোৱালী এজনী পালো পাই পেলাই স কথা পাতিছো তাৰাপ ত তাই ক'ত গৈছিলে তাই বোলে এই বেংকত গৈছে তাপ গোটৰ কাৰণে কিবা ফটো মাৰিবৰ কাৰণে গৈছে সেয়া তাই সুধিলোঁ। সুধি তাইৰ লগত কথা পাতি দি আছো
লগৰ ছোৱালী মানে আগৰ পৰা একেলগে পঢ়া আৰু।
একেলগে পঢ়িছো আমি অ একেলগে পঢ়া ক্লাছ ফাইভৰ পৰা একেলগে পঢ়া একদম মেট্ৰিকলৈ মেট্ৰিক দিয়ে আৰু মইও বিয়া আৰু তাইও বিয়া হৈছে আও এতিয়া মানে পাইছো যে সেইটো কাৰণে মানে তাই ডিঙিতে ধৰি লৈছে ধৰি। ল'ৰা ছোৱালীকেইটা সুধিছে মইয়ো সুধিছো তাইৰ ল'ৰা ছোৱালী কেইটা হোধিছে। মই সুধিছো তাইক ক'ত বিয়া হৈছে এই তেনেকে আ লগ লগত অলপ সময় কথা পাতিলো পাতি পেলাই বোলো নাই ঘৰ জাও কৈছো ঘৰত হাঁহ চৰাই আছে আৰু কাপোৰ কানি
উম উ
বৰষুণ বতৰ ধৰি আছে বোলো কাপোৰ কানিখিনি চপাই পেলাই তেতিয়া বোলো আ মানুহ জানো আহা কামত হৈছে কাম পা সেইকাৰণে ওলাই আহিছে।
অহ
অ বাকী তোমাৰ ভাল নহয় ন?
আছো ভালে।
তোমাৰ ভাত পানী খালা না নাই? উম
অ খালো কলেজত। অ কলেজৰ পৰা আহি তাৰ পিছত ভাত পানী হা ভৰি হাত খিনি ধুলো কাপোৰ কানি সলাই তাৰ পিছত ধুই কেনে ভাত ভাত কিটা খালো তাৰ পিছত খাই কেনে বোলো এবাৰ মোবাইলটো চাওঁ আৰ। খাইহে এবাৰ আৰাম কৰিছিলো।
অ ঠিকে আছে দে, ইমান কষ্ট লাগে ৰ গৰমত অকমান আৰাম কৰিব লাগে গৰমটো বেছি। তি হ'লে এই দিনত হ'লে মোৰ উম দিনত দিনত আৰু মই ৰ'দ দিলেহে শুব পাওঁ ৰ'দ নিদিলে মই শুব নোৱাৰো ৰ'দ দিলে ভাল লাগে শুই ৰ'দ। নিদিলে মই শুব নোৱাৰো বতৰটো বেয়া হৈ থাকে। কিলে দিনে আৰু ফেনখন লগাই ল'ম আৱ লগাই লৈ একদম বাহিৰত যি হুলস্তোল থাকে একো হুলস্তোল শুনা নাপাওঁ। আজে একে মজা পৰি একদম বেয়া লাগে ফে শুনা পোৱা যায় সেইটো কাৰণে বাবা আহি।
উম।
উম মানুহবোৰে এনে ঘুৰি ফুৰিলে সিহঁতৰ লগতে দুই এটা কথা পাতো আৱ টাইমটো এনেকে খেদাইছো আৱ
অ মনে এনে বাগান কাম কৰিছিলে নাই?
মই আছে বাগান এয়া মাটি এবিঘামান মাটি মানে খলহাৰ বস্তু ৰুইছে আৰু তামোল পণ নাৰিকল এইবিলাক আহ কোৱা আম মুদ ধুৰিআম তাপে কম মলা এইবিলাক মানে এ আছে এত মোলখিনি ধৰিল দুই তিনজোপ মান লাগিছে বাকীখিনি বেছি ওখ হোৱা নাই আৰু এবছৰ মান পিছত ভাল হ'ব তাপা নতুনকৈ মানে মে বাগান গৈছে নাৰ্চাৰীৰ পৰা এ দালিমহ পুলি এইবিলাক আনি পেলাই ৰুইত দিছো আৱ আমি খাব নোৱাৰিলে নাই আম আমাৰ ল'ৰা ছোৱালীয়ে খাব নাতি পুতিয়ে খাব সেইটোকে আশা কৰি দিছো আৱ সেই সেইটো কাৰণে ধৰি ল হে আৱ তাতে লাগি থাকো বাগানতো ইটো সিটো কৰি থাকো বন বিলাক হৈছে টানি টোনি দিও কিবা কিবি ধৰিল জংঘল হয় তামোল গছত লত
অ এই বোৰ খেতি চেতি গলে মানে বহুত জংঘল হৈ যায় নহহ বেলেগ বন মানে ধানৰ খেতি কৰিলে ধানতকৈ বেছি বেলেগ বোনহে হয়
অ ধান খেতি কৰিৰিলেটো সেইটো চাফা কৰি দিব লাগে।
অ বহুত কষ্ট ত হয় সেইটো অ এ আপোনি এইয়া হেৰি পতা শাকটো যে পতা শাকটো খাই নে বাউ
খাও এ পট ললে অ ভাল লাগে খাই অ মই আজি দুই এমাহ আগতে গলো অ অ
অ খাই কিন্তু বহুত ভাল লাগে শাকটো।
অ ভাল লাগে খাই আমি খাইছো আমি খাওঁ শাক বস্তুটো আৰু কচু বিলাক কোলা কচু যে তোমাৰ ক বো চাবাচোন তোমাৰ আম্মাক কবাচোন তুমি বুজি নাপালা তোমাৰ আম্মাক কবা কচু তেওঁ পাতো নিবা নি ধুনীয়াকে কুটিবা একদম আঙুলি এ মূৰৰ এ এআঙুল এ আঙুল কৰি ধুনীয়াকে কুটিবা কুটি পেলাই একদম ধুবা ধুইন এখনতে বা শৰা খৰাহী আছে নহয় তোমাৰোক এই খৰাহিতে থৈ দিবা তই পানীটো সৰিব নহয় তেতিয়া অ শুকান মাছ যে শুকান মাছ অলপ ধুনীয়াকে কুটিবা কুটি শুকান মাছ খিনি ধুবা ধুই তাত মছলা পাতি গোটেই খিনি লবা লৈ পেলাই ৰহুণ অলপ থেতেলি লবা ৰহুন খিনি লবা লৈ তেলটো অলপ বেছি লাগে তেল নিদি মাছখিনি ধুনীয়াকে পেলাই দিবা দি তাৰ পিছত এয়াই কচু খিনি উহাই নল'বা দেই উহাই ল'লে কিন্তু ভিটামিনটো গুচি যায় কচু খিনি উহাই নল'বা। কচু খিনি যে খৰাহি তাত ধুই থৈ দিব ধুই কচু খিনি এই প্ৰথম মাছখিনি মছলা পাতি দি ধুনীয়াকে ৰহুন তেল দি পেলাই মাৰি লব অলপ পাকটো আহিছে আৰু তেতিয়া সেই কচু খিনি বাকি দিবা দি পেলাই ঢাকনাখন মাৰি দিবা মাৰি দিয়াৰ পিছত অলপ সিজিব নহয় সিজাৰ পিছত এনেকে লুটিয়াইবা আকৌ হঠা পাতে লোটিয়াই দিয়াৰ পিছত তেতিয়া ধৰি লওক অলপ মৰহি আহিব নহয় পিছতে মাজে মাজে দুই এক মিনিটৰ মূৰে মূৰে যায় কচু লাৰি দিবা লাই দিয়াৰ তাৰপিছত ৰং টো বেলেগ এটা ৰং হৈ আহিব তাকেহে লগত খালে খাবা সুদে সুদে খালে মই কিন্তু খুদাই খাই বেছি ভাল পাওঁ মই ও পাওঁ আৰু তেজৰ কাৰণে ভাল আৰু কিছুমান যে লৰা ছোৱালী মানুহ লৰা ছোৱালী হয় সিহঁতে যদি খায় সিহঁতে ফল বা শক্তি বস্তু নেখায় ভালেও হয় কিন্তু সেই কচুবোৰতে ভিটামিন পায় সপিনে কচু খায় তেনেলে সিহঁতৰ ভিটামিন যে সেই কছোতে সেয়ে খাব সে ধুনীয়া লাগে তোমাৰ আম্মাক কবাচোন তোমাৰ আম্মাই আনি পেলাই সেই বনাই দিব তুমি খাই চাবাচোন! খাই চাই মোক কব বোলে
উম!
আবোৰকো কবা এনেকে কৈছোঁ কেও ত আনি এনেকুৱাকে বনাই খাব বুলি তোমাৰ লগৰবোৰক কৈ দিবা তোমাৰ লগৰবোৰ আম্মাযয়ে বনাই দিব। সিহঁতক সুধিবা কেনেকুৱা লাগিছে খাই! সিহঁতেও কব বোলে ভাল লাগিছে খাই। তুমি গম পাবা নহয়, খুব ভাল লাগে, অ এতিয়া নিজৰ কাৰণে ভালটো
তেজৰ কাৰনে বহুত ভাল অ' মই খাও কেতিয়াবা।
উম! ভিটামিন আছে না! কোলা কচোত। আমাৰ কলৰ ডিল যে, কলৰ ডিল, তোমালোকৰ কি কয়! নাজানোঁ। আমি কলৰদিল বুলি কওঁ, কলৰদিল একদম ধুনীয়াকে উহাই, উম! উহাই, পেলাই তেল দি এক ৰু দি, তেল মাৰি, সেই কলডিল যদি ভাজি পেলাই খাই, সেই কলৰডিলে বহুত ভিটামিন কৰে। ডক্ট্ৰৰে খাব দিয়ে তো কলৰ দিল। ডক্টৰে
উম!
গ'লে কলৰদিলতো বহুত ভিটামিন আছে। মানে কলৰ আচল ততে মাছ, মাছ মাংসবিলাক খায়। একো লাভ নাই, এইবিলাক পাচলি খাই বা এইয়া কচুলতি বা কচু, এই কলৰ পচলা কলৰদিল এইবিলাক খাই ভাল লাগে। মাছ মাংস ভাৰ সোৱাদ হ'লে হ'বনে? কিন্তু ভাল নহয়, ভিটামিন একো নাই সেইবিলাকৰ তুমি এতিয়া চাৰি শুইয়ে আছা ন?
শুৱা নাই, এনে, ফোনটো আহিলে যে এনে বাহিৰৰ পিনে ওলাই আহিলোঁ, ঘৰত অলপ হুলস্থোলটো বেছি আছিলে, বোলো নেটৱৰ্ক টোও বেয়া, সেইটো কাৰণে বোলো এবাৰ ওলাই যাওঁ। ৰহ! সেয়ে ওলাই আহিলো‌ঁ আও।
অহ অহ! অহ! অহ অহ, তোমাৰ ভাইটি আছে? আছে না নাই তোমালোকৰ ঘৰত?
ভাইটি নাই দাদা এজনহে আছে।
ভাই লগত, অ ভাই ভাই থাকিলে ভাইৰ লগত বহুত কাজিয়া, তোমাৰ চাগে দাদাৰ লগত কাজিয়া হয় ন। অ, দুজন হলে বহুত কাজিয়া হয়। অ এজনী হলে ভাল আৰু দুজন হলে আমাৰো আছে ন।
উম।
নহয়, মোৰ একদম ছোৱালীজনী আৰু মোৰ তোমাৰ নিচিনা আমা দাদা এজন আছে নহয়, মোৰ ল'ৰা এটা। এই দুইজন একদম। কাজিয়া হৈ যায় দুইোজন ঘৰত থাকিলে, এই এইটোৱে আমা। আ সিটোৱে। কান্দি লাগি যায়। তোমালোকক সৰু হ'লেতো ন অসুবিধাই হয়। এতিয়া মোৰ ডাঙৰ কেনে ধৰি ল একো ক'ব নোৱাৰো আউ। এ বোলো লাগি। তাত কোনোবা সময়ত খঙো উ উঠি যায়, ইমান লাগা লাগি থাক, মই ঘৰৰ পৰা ওলাই গুছি। আহুং। তে থৈ তোমালোকে দুয়োটাই কিমান পাৰা? লাগি থাক, মোক খাইকিয়াব নালাগে। ছোৱালীজনীও খাকীয়াব ল'ৰাটোৱেও খাকীয়াব। কি কৰিম আও। কাৰো। দেগি মই, মাক যেতিয়া মইতো কাউ দেগি একো কৰিব নোৱাউঙ। কাকো মাৰিবও নোৱাউ, ক একো ক'বও নোৱাউ, সেইটো কাৰণে মই ওলাই গুচি আহোঁ। তোমালোকৰ বোলো। কি কৰা কৰি থাক। লাগি থাক। পিছে এতিয়া তোমাৰ ভাল। এতিয়া মই ৰাখিছো। পাতিম হা।
অ হব দিয়ক।
আহচোন ঘৰুৱাটো দুখে দেহি ধুমধামা।
কিয়া।